শুনি আছো কোৱা এই অলপ ওলাই আহিছো ঘৰৰ পৰা।
ওলাইছা নেকি এ মই এনেই বহি আছো। হে গাটো মানে ভাল নহয় এনেই বাহিৰত বহি আছো গৰম বহুত
উম কিবা হৈছে নেকি তোমাৰ
নাই এনেই গাটো মানে কিবা জ্বৰ জ্বৰ লাগি আছিল তাকে এনে আৰু গৰমো বহুত যে বাহিৰত বহি আছিলো
গৰম সোমাইছে গৈ তোমাৰ এই আজি যি ৰ'দ দিছে
ৰ'দ ৰাতি বৰষুণ দিছে য'দ বৰষুণে মানে অত অকন বেয়া হৈ আছে ন বৰষুণ দিয়ে ৰ'দ দিয়ে হেৰি হৈছে ন সেইটো কাৰণে হৈছে নাজানো আৰু কিতো ভাত পানী খালানে নাই।
ভাত পানী বৰ্তমান হোৱা নাই বাৰু এতিয়ালৈকে।
হোৱা নাই ন
উম ঘৰলৈ গৈ খাম মানে বনাই আছে যদিও নাজানো।
অ অ অ ঘৰলৈ গৈ খাবা ন
পিছে কোৱাচোন কি কাৰণে ফোন কৰিলা।
এ মই ভাবিছিলো মানে আমি লগৰ কেইটামান ধৰ এনেই এতিয়া গৰম বন্ধ ন গৰম বন্ধ কৰ'বালৈ ফুৰিবলৈ যাম। বুলি ভাবিছিলো মানে দুদিন তিনদিন তিন চাৰি দিন মান থকাকো মানে কৰ'বাত
অ থকাকৈ যাবা।
অ মানে ক'ৰবাত ভাল জেগা আৰু ধুনীয়া জেগা তাত মানে ফুৰিবৰ কাৰণে থকাকৈ যাম বুলি আহিছো লগৰ এটা বুজিছা গৰম বন্ধত তাৰ কাৰণে ফোন কৰিলো। যাবা নেকি।
অ যোৱাততো যাম আপত্তি নাই বাৰু মই পিছে ক'ত যাম বুলি ভাবিছা।
পিছে ক'ত য মানে ধুনীয়া পাহাৰ থকা জেগাত তেনেকা আৰু পাহাৰ। নদী চদী থকা ধুনীয়া জেগাত মানে বুইছা
উম
তাকেই তাত মানে থকাকৈ যাম বুলি ভাবিছিলো আমি পাঁচজন মান যাম মোৰ আৰু লগৰ দুজন আৰু মোৰ আৰু লগৰ তিনজন আৰু তুমি আৰু মই
অ ঠিকেই আছে বাৰ্থডেটো
তাকে তাকে গাড়ী ঘোৱা ঠিক কৰিব লাগিব নহয় তাক তাকে তোমাক ফোন কৰিল তুমি যোৱা নেকি বা
মই বাৰ্থডে তো হেৰি ইণ্টাৰেষ্ট আছে বাৰ্থডে তো ওপৰত সেইকাৰণে যাম বাৰু তোমাৰ লগত
অ ঠিক আছে যোৱা যদি তাকে কথা এটাও তোমাৰ লগত পাতি লওঁ তোমাৰ অলপ মানে বাজেটো কেনেকে ধৰণৰ মিলাব মিলালে ভাল হ'ব মানে কিমান পইচা কি কথা এইবিলাক
অ মইতো ইমান নাজানিম তুমি মোক সুধিছা তুমি কোৱাচোন কিমান মান মানে হেৰি কৰিলে ভাল হয় মানে
বাজেটটো
কাৰণ যিহেতু চাৰি পাঁচ দিন এইটো শুনা যিহেতু চাৰি পাঁচদিন ওম যাবলৈ আমি তাত থাকিমগৈ কাৰণ বাজেটটো অলপ ভালেই নিব লাগিব
অ সেইটোতো হয় বাৰু দেই উম এজনে এ চাৰি এজনে পাঁচ হাজাৰ ছহেজাৰকৈ নিলে হ'ব জানো
নহ'ব না এতিয়া থাকিমতো আমাৰ কেইদিন থাকিম উম আমিতো চাৰি পাঁচদিন থাকিম ন
উম
থকাতে আমাৰ সাত আ সাত মান থকাতে গুচি যাব
সেইটোতো হয় সাত আঠ হাজাৰ হলে আঠ হাজাৰ লৈছো হা চাৰিজন ব্যক্তি দুই হেজাৰকে পৰিব
অ ছয় হেজাৰ থাকি যাব তাত আমি আকৌ ফুৰিব যাবও লাগিব ন তাত আকৌ বাছ চাছৰ ভাড়া থাকিব আকৌ ঘূৰিবলৈ আকৌ টিকেট চিকেট লবলগীয়াও হ'ব পাৰে কবাত সোমাবলগীয়া হলে
অ সেইটোতো হয় বাৰু দে মই টকা দহ হেজাৰ মানটা লৈ গ'লে হৈ যাব আৰামত ন
অ আজিকালি মানুহবিলাকে জানাই চবতে মানে টিকেট চিষ্টেম
উম আৰু বেলেগত খোৱা -বোৱাৰ দাম বহুত না?
অ আৰু যদি তুমি যদি সেই ফুৰা জেগা নিজেই যে তুমি খোৱা বস্তু দাম চাবাচোন কেনেকুৱা জুই চাই দাম
অ সেইটোয়েটো বহুত দাম হয়
বেলেগ যদি কিবা এটা দাম যদি পঞ্চাশ টকা তাত গৈ চাবা এশ টকা দুগুণ লৈ লয় পইচা
দুগুন লৈ লয় এই আজিকালি মানুহ মানে কি লুতো বুলিয়ে লুতে বুজিছা
উম আৰু কাৰণতো জানেই পইচাটো কাৰণ দিবই কাৰণ ইমান দূৰৰ পৰা আহিছে কাৰণ ইয়াতো
উম আগুৱাই মানুহবিলাকেও জানে যে সেইটো কাৰণে জানি শুনে আমাক আৰু যেনেকুৱা কৰে আৰু নহ'লে উপায় নোহোৱা হয় খাব লাগিবই বুজিছা এ আৰু নহ'লে এটা কাম কৰিবা বুজিছা আমি যদি গাড়ী এখন অ আমি যদি গাড়ী এখন ভাড়া কৰি নিওঁ শুনিছা
উম
গাড়ী এখন ভাড়াকৈ নিলে আমি যদি গেছৰ ষ্টভ খোৱা বস্তুবিলাক আমি গাড়ীতে লৈ যাম আমি বনাই কৰি খাব পাৰিম বুজিছা
অ মোৰ এজন লগৰ আছিলে এল পি নামৰ তেওঁ তাত গাড়ী আছে ভাড়াত দিয়া বুজিছা
অ
তেওঁক সুধিমচোন গাড়ী দিয়ে নে নাই কি মানে দিয়ে নে নাই কি আৰু ভা়ৰাত দিয়ে যিহেতু আমিতো ভাড়া পা -পইচা দি লৈ যাব লাগিব।
অ।
উম এতিয়া আৰু অকণমান বাজেটটো বঢ়াব লাগিব কাৰণ যেতিয়া গাড়ী ভাৰা লবই কমচে কম দশ -পোন্ধৰ হাজাৰটো ল'বই চা
অ ল'ব ল'ব ল'ব দশ পোন্ধৰজন মান ল'ব কিন্তু গাড়ীখন লৈ গলে আৰু বহুত খিনি সুবিধা হ'ব, ঘুৰা পকালৈকে কৰবাত ক'ৰবাত ঘুৰিব যোৱাৰ পৰা গেছৰ ষ্টভ লৈ গৈ নিজে হোটেলত কেনেকে কি ধৰণে বনাই সেইবিলাকো আমি নেদেখো ন? লেতেৰাই বনাই নে চাফাই বনাই সেইটো কাৰণে যদি আমি নিজে হা তাতে দি বনাও তেতিয়া হোটেলতো খাদ্যটো আমাৰ ভালেই হ'ব ন খোৱাটো।
খোৱাটো ত বাৰুতে ভালেই হ'ব।
উম সেইটো কাৰণে মানে গেছটো লৈ গলে বেছি ভাল হ'ব আৰু।
গেছো নহয় গাড়ীখন যেতিয়া আমি লৈ যাওঁ তেতিয়া বেছি ভাল হ'ব।
গেছটোত গাড়ীখন লৈ গলেতো গেছটো নিব পাৰিম ন?
অ অ, সেইটো গম পাইছো আৰু কথা এটা শুনাচোন এতিয়া আমি যে গাড়ীখন ভাড়াত লওঁ, আমাৰ কোনোবা লগৰে চলাব নে তাৰপা আকৌ দা আমি কোনোবা চলোৱা মানুহ ল'ব লাগিব।
নাই নাই লগৰ চলোৱাটো নহ'ব আমি কোনোবা গাড়ী ড্ৰাইভৰজন লৈ যাম বুজিছা? ইমান দূৰৰ ৰাস টা আমি ইমান ৰিক্সত আমি লগৰজনক তেনেকে চলাই যাব দিব নোৱাৰো। সেইটো কাৰনে ড্ৰাইভাৰজন গৈ গৈ থকা মানুহ এজনে চলালে বেছি ভাল হয়।
উম, তেতিয়া আমি ভালকৈ মানে নিজৰ মতে ফূৰ্তিও কৰিব পাৰিম
অ সেইটোৱে।
টেনশ্যনো নাথাকিব গাড়ী চলোৱা তেতিয়া আমি শুই শুই গলেও আমাৰ কোনো ক'বলৈ নোৱাৰে মানে গাড়ীখন হেৰি হলো
অ সেইটোৱে।
কাৰণ যিহেতু তেওঁ পাই ড্ৰাইভাৰজন দিব আমাক।
সেইটোৱে সেইটো কাৰণে ড্ৰাইভাৰজন লৈ গলে বেছি ভাল হ'ব।
উম, এতিয়া আমি অলপ বাজেটটো বঢ়াব লাগিব বুইছা কাৰণ গাড়ীখনতো লাগিব, এতিয়া ড্ৰাইভাৰকো কিবা দিব লাগিব।
অ সেইটোৱে ডাইভৰটোকোটো আমাৰ লগতে গলে খোৱা-বোৱাটো আমিয়ে দিব লাগিব ন?
উম, এতিয়া যেতিয়া আমি কিমান মান ৰ'বা। পোন্ধৰ হেজাৰ মান লৈ ললে বেছি ভাল হয় নেকি। তেতিয়া আমি ধুনীয়াকৈ থাকি মেলি চব হেৰি কৰি আহিব পাৰিম।
পোন্ধৰ হাজাৰ ন।
উম।
উম পোন্ধৰ হাজাৰ নিলে ভাল হ'ব অ।
মানে কিয় কৈছো শুনা এতিয়া আমি বাজেতটো যদি অলপ মানে বেছিকৈ থাকি আহিলেতো একো আমাৰ অসুবিধা নহয় কি পইচা অসুবিধা হৈ যায় তাত গৈ, তেতিয়া কাক খুজিবা পাহাৰৰ মাজত ত এতিয়া মোবাইলৰ চিগনেলো নাপাব চাগে?
আহ সেইটোতো নাপায় আহ ঠিকেই কৈছা বাৰতে।
তাৰ কাৰণে কৈছোঁ এইটো কথা।
আৰু অলপ ঠাণ্ডা -চাণ্ডা হ'ব পাৰে জেকেট চেকটো লৈ ল'বা, লাগিবও পাই ন?
অ মোৰ জেকেটটো অলপ পুৰণা হৈছে যাবা নেকি মোৰ লগত কিনিবলৈ?
অ কাইলৈ মই দিনত ফ্ৰী আছো যোৱা যদি ওলাবা কিনি আনিম।
উম হ'ব হ'ব ওলাবা উম।
অ জেকেট মইয়ো জেকেট এটা মইয়ো কিনি আনো নেকি নতুন জেকেট এটা তাত ফটো এটো উঠিবলে ন?
অ তেতিয়া আমি নতুন দুটা কিনি আনিলে বেছি ভাল।
এহেম পিছলৈ কামতো দিব।
উম।
আৰু মই বেগ এটাও কিনিব লগীয়া হৈ আছে অলপ মানে ভাল চাই মানে বস্তু বাহানি অলপ বেছিকৈ ধৰিব পৰা বুজিছা, মই বেগ এটাও কিনি অনা হ'ব
উম কোৱাচোন?
তাকে বেগে-বেগো কিনা হ'ব, জেকেটটো কিনা হ'ব। যাম দিয়া কাইলে ওলাবা দিনত।
অ মই মানে কথাটো ক'ম বুলি ভাবিছিলোঁ। কাৰণ মোৰো এটা বেগ নাইতো, কাপোৰ নিবলৈ ভাল বেগ এটা লাগিব এতিয়া।
অ সেইটোয়ে ওলাবা ওলাবা আৰু নিজৰ মানে কাপোৰ কানি চব লৈ ল'বা দাঁত বাছ কৰিব কাৰণে ৰ্বাছ চাৰাছ চব লৈ ল'বা বুজিছা।
উম!
আৰু নিজৰ হৈ কিবা। গামোচা চামোচা লৈ ল'বা।
অ এইবিলাকো লবই লাগিব। ৱাদেকান তাত যেতিয়া আমি আকৌ কিনিব যাওঁ ইয়াতকৈ দুগুণ দাম দি কিনিব লাগিব।
অ সেইটোয়েটো। তাতকৈ দুগুণ দাম দি কিনাতকৈ আমি নিজৰ ইয়াৰ পৰাই লৈ যাওঁ। সেইটো আমাৰ কাৰণে ভাল হব, বুজিছা।
অ
বুজিছানে। শুনিছা? হেল্ল' শুছা শুনিছা নে নাই? কিবা কৰি আছা নেকি বেলেগ কাম?
নাই নাই কৰা নাই।
অ নহয় তুমি এতিয়া বেলেগ কাম কৰি থকা নিচিনা লাগিলে মানে মই কথাটো কৈ থাকোতে।
এ নাই নাই মোৰ মানে অলপ নেটৱৰ্কটো শ্ল' হৈছে ইয়াত।
অ হয় নেকি অ উ এতিয়া ঠিকে আছেতো। আহ বাকী আৰু। কোনোবা কোনোবা লগৰ যাব নেকি তোমাৰ?
হা
তোমাৰ কোনোবা লগৰ যাব নেকি?
মোৰ লগৰ মানে এল কে আৰু এল পি যাম বুলি কৈ আছিলে মানে এইফালে যদি ক'বলৈ যাওঁ তেতিয়া কব কব দিছিলে।
অ লৈ লোৱা লৈ লোৱা আবক ভাল ল ভাল যদি লোৱা কেইজন বেছি উৎপাত চুটপাত নকৰে তেনে লৈ লোৱা। তাৰমানে ভাল অ ভাল লোৱা ল'বা কাৰণ লগ খন দূৰ যোৱা ৰাস্তা ন উৎপাত চূটপাত কৰি, কিবা এটা হৈ যাওঁক সেইখন বহুত ডাঙৰ কথা হৈ যাব ন সেইটো কাৰণে আজিকালি দেখাই কিমান ঘটনা ঘটি আছে। এইবিলাক সেইটো কাৰণে অহ।
গম পাইছোঁ, গম পাইছোঁ।
উম! সেইটো কাৰণে দূৰ যোৱা ৰাস্তা ন, সেইটো কাৰণে ভাল লোৱা কেইজনমান ল'বা ধৰা আও।
অ ভাল লৰাইয়ে ল'ম বাৰু এতিয়া য চোৱা নিজৰ সেইটো দায়িত্বটো থাকিব লাগিব।
অ নিজৰ দায়িত্ব মানে অলপ মানে নিজৰ জ্ঞান থকা ল'ৰা লবা আৰু মানে বুজিছা।
সেইটো বাৰুতে ল'মেই বাৰুতে কাৰণ যিহেতু আমাৰ গোটেই কেইজনৰ ওপৰত নিজৰ ওপৰত নিজৰ
উম এইটো কিবা ঘটনা এটা ঘটুক তাত ভগৱানে নকওঁ কিবা ঘটনা এটা ঘটুক হয় নে নহয়।
অ আমিয়ে হেৰি পিছত দায়ী হব লাগিব কিবা এটা ঘটিলে।
তেওঁলোকৰ মাক বাপেকে আমাকে দুখ দিব ন, আমাৰ লগতে গৈছে যিহেতু।
উম সেইটো হয় বাৰতে।
বাকী কেতিয়া মানে গলে ভাল হ'ব।
এতিয়া মানে এই মাছ ভাগত যাওঁ কি কয় জুলাই। অ জুলাই মাজ ভাগত।
অ পাৰি কেই তাৰিখ মানে গ'লে ভাল হ'ব কেই তাৰিখ। ত আমি এইবিলাক কথা গোটেই কেইজন এদিন কাইলৈ মানে বহো নেকি? পঢ়ি আলোচনাটো ভালকৈ কৰিলে ওচৰত বেছি ভাল হয়।
ময় মোৰ লগৰ কেইজনীক লৈ যাম।
অ ঠিক আছে লৈ আহিবা লৈ আহিবা।
ময়ো লগৰ কেইজনক লৈ যাম তুমিও তোমাৰ লগৰ কেইজনক লৈ আহিবা। তেতিয়া ধুনীয়াকৈ কথাটো পাতিব পাৰিম।
অ অ ঠিক আছে ঠিক আছে ধুনীয়াকে কথাটো পাতি পাৰিমম ঠিকেই
উম মানে যেতিয়া আমি ভালকৈ কথাটো পাতি লওঁ। কিমান পইচা তুলিম কিমান কি কৰিম তেতিয়া মানে পিছত কাৰো আপতি নাথাকিব তই মোক নকললি এনেকে কথাটো।
অ সেইটোতো অ সেইটোতো হয়। সেইটো সেইটো কাণে আগতে আৰু গাড়ী জনোৱা। পইচাটো তোলাৰ আগত গাড়ী যোনজন গুৰুখন ঠিক কৰিম সেই গাড়ীখনতো কিমান পইচা দিব লাগিব সেই। কথাটো পাতি লইব লাইব ন।
অ প্ৰথম আমি কাম এটা কৰিম আমি প্ৰথম গাড়ীখনৰ ওপৰত কথাটো পাতি আহিম তাৰ পিছত লগ গোটেইখিনি। সেই কইম।
অ অ নহলে গাড়ীখনৰ পইচাটো নোকোৱাকৈ আমাৰ পইচাটো মিলাব নোৱাৰিম ন।
অ অ সেইটো হয় বৰতে,
হেকাণে গাড়ীখন আগতে ঠিক কৰি লম বুইছা গাড়ীখন আগতে হেতুকান ঠিক কৰি লওঁ।
অ ঠিক কৰি ল'বত।
অহ অহ বাকি এইটো কি বুলি কয় কিন্তু আমি এইবাৰ যামেই কিন্তু দেই প্লেন এনে আগৰবাৰ নিচিনাকৈ কেন নচেল কৰিলে নহ'ব কিন্তু তুমি
আগৰ বাৰ মোৰ কাৰণে কেনচেল হোৱা নাছিলে নহয় আগৰ কাৰণ হেৰি কি আছিলে বিল্লো। কাৰণে সেই কেনচেল হৈছিলে।
অ গম পাইছো এইবাৰ সেইটো কাৰণে অলপ। মানে মই তোমাৰ নিচি তুমি অলপ মন কৰা নাছিলা যে সেইটো। সেটো কাৰণে কলো আৰু তোমাৰ কাৰণ তোমাৰ কথাটো আৰু।
মানে কি হল যানা যোৱাবাৰ বিল্লুৰ মানে কিবা হেৰি হৈছে না ঘৰত যাব নিদিলে নিকি?
অহ নাজানো আও এইবাৰতো মই যামেই মানে গৰম বন্ধত। বুজিছা মই উকলে হলেও যাম কোনো যদি নাযায় তে মই উকলে হলেও কবাত নহয় ক'বাত ফুৰিব যামেই মানে চিধা কথা বুজিছা।
মানে কথাটো এনেকুৱা হল শুনা মই কৈছো কি তাক এইবাৰ সেইকাণে কোৱাও নাই সেইকাণে মই এবা এল কে আৰু এল পিৰ কথাট। গৈ আছো ইন্দিয়া মানে যাম বুলি ক'লে যাওতে মান যায়ে মানে।